হেল্ল'? অহ কুলদীপ কোৱা
অ তোমাৰ ভইচটো ল'কে আহি আছে, অলপমান চাউনটো বঢ়াই দিয়া।
কোৱা কোৱা?
অ আৰু অলপমান বঢ়াই দিয়া।
আৰু বঢ়াব নোৱাৰিম, ফোনটোৱে বেয়া। কোৱা?
অ কি কৰি আছা? একিন?
এ আছো ৰবা, ভাত খাই উঠিলো।
অ-অ বাকী, অ বাকী খবৰ পাতি কেনেকুৱা? আছো-আছো ভালে আছো।
বিৰাট গৰম, ঘৰৰ ভিতৰত সোমাব মানে মন যোৱা নাই আৰু বাহিৰতে এতিয়া পাগৰ দি দিওঁ এনেকা মন গৈছ।
আহ-আহ
বৰষুণটো দিওঁ দিওঁ হলে দাৱৰীয়া কৰিলে তথাপি গৰম টো মানে এৰা নাই আৰু গৰমে আছে।
বহুত গৰম পেকিন বৰষুণতো দিলে অলপমান শান্তি আছে হলে হয়
উম সেইটোৱে ত গৰম টো গৰম মহ আৰু এপিনে
অ মানে মই তো মানে তোমাৰ কল কৰিছিলো তোমাৰ সেয়া লৈ কেনে তুমি যে কৈছিলা কিক বক্সিঙৰ কাৰণে ত মই তাৰ মানে সুধিলো কথাটো কিক বক্সিংৰ কথাটো ছাৰক, ছাৰে শুধি আছিল কেতিয়া পৰা জইন কৰিবা কি কথা কি
অ তোমাৰ? ফিজটো মানে সেইখিনিয়ে হ'ব ন। আৰু কম নকৰে ন।
নাই নাই ফিজটো সেইটোৱে হ'ব মান্থলি? তাৰপিছত তোমাৰ? তাকে আৰু তুমি আহ এক মাহত বাৰটা ক্লাছ হ'ব তোমাৰ প্ৰত্যেক সপ্তাহ তিনিটা ক্লাছকে?
আচছা কেতিয়া কেতিয়া হ'ব ক।
ক্লাছটোব টিউচডে? থাৰ্ছডে আৰু চেটাৰডে।
টাইমিং?
টাইমিং অ ৰাতিপুৱা যাব পাৰা, আৰু গধূলি যাব পাৰা গধূলি গ'লে চাৰে চাৰিটা মানৰ পৰা হ'ব আৰু যদি ৰাতিপুৱা যোৱা? তেতিয়াহলে হ'ব তোমাৰ চাৰে ছটা।
তুমি কেটাত যোৱা।
মইতো গধূলি যাম।
চাৰে চাৰিতা?
চাৰিতা মন।
সেইটোতে লৈ ল'ম তেনেহ'লে।
অ।
তুমিও থাকিবা স্বাৰ্থৱো থাকিব ভাল হ'ব তেতিয়া, ৰাতিপুৱা আৰু উঠাও নাযায় ন আৰু মোৰ কম্পিউটাৰ ক্লাছ? যাব লাগে?
অ ৰাতিপুৱা উঠাতে দিগদাৰি? হয় চাৰে ছটাত। আৰু আমাৰ মানে চাৰে ছটাৰ উঠাবি। পাক নাই ন তু খাৰ নাপালোঁ পত্ক কে।
সেইটোৱেতো আৰু একদিন দুদিন যোৰচত গুচি গ'লো ৰাতিপুৱা তাৰপিছতো ৰাতিপুৱা কণ্টিনিউ কৰি থাকিব নোৱাৰিম মাক পিন। ট্ৰেইন আৰু বেয়া পাব।
অ সেইটো হয় নতুন নতুন থাকোতে অলপমান এক্সাইটমেণ্ট থাকে ন যে যাম যাম। পুৰণা হৈ যোৱা পিছত আক। আজি নাযাও কালি নাযাও লৰা এটা গৈছে।
কনচিষ্টেণ্টটো থাকিব পাৰিম নহ'লে বোলে ৰাতিপুৱা বোলে। ট্ৰেইনৰ মাতি দিলো মই বোলে নগলো বোলে। তেতি ট্ৰেইনত টোপ। স এনে ভাঙা যাব তাৰপিছত খং উঠিব।
খং উঠিব তাইকলি?
তোমালোকে কোন ষ্টুডেণ্টক দি দিলা এডমিশন মানে সেনেকুৱা টাইপৰ আৰু।
নাই।
তুমি তোমাৰ জইন কৰা কিমান দিন হ'ল?
কৰা তোমাৰ হল হেৰি এ দুইমাহ মান হ'ল।
অ তাৰ টো মোতকে হেৰি তাৰ তাৰ বেছি দিন হোৱা নাই মোতকে তিনদিন মান আগত জইন কৰিছিল নেকি সি তিনদিন মান আগত জইন কৰিছিল সি।
অ।
কি বুলি কয় তোমালোকৰ মানে আৰু কি মানে খৰচা পাতি আৰু মানে কি আছিলে। জইন কৰা তাইমত কিবা গ্ল'ভছ? কিবা কিবি কিনিছিলা।
অ অ খৰচা তোমাৰ গ্ল'ভছ থাকিব আৰু এডাল তোমাৰ হেৰি থাকিব অ বেণ্ড এডাল থাকিব মানে হে ৰেপি ৰেপিৰে। ৰেপ কৰে হাতত যে ৰেপ কৰে। ৰেপিং বেল্ট। সেইয় আৰু। আৰু গ্লভছ আৰু ভেনে আৰু নাই।
পিন্ধে যে মূৰত যেনেকে হেলমেট টাইপৰ যে পিন্ধে ফেচ টো। ক'লা থাকে তাৰ পিছত কাণৰ এইখিনি। সেইবিলাক যে বন্ধ থাকে যে। সেইবিলাক লাগে কি নালাগে।
সেইবিলাক ন সেইটো ৰিয়েল মেষ্টচ খেলিলে তোমাৰ সেয়া হয় কি প্ৰেক্টিচত নালাগে তোমাৰ। কাৰণ কি তোমাৰ প্ৰেক্টিচত তোমাৰ ইমান জোৰকে। ফানস নামাৰে ন নেতাৰ হিচাপতে মাৰে মাৰিলে।
অ।
অ প
আৰু তোমাৰ টুথগাৰ্ড কিনিব লাগিব।
অতো। উঘাটটো তুমি উঘাটটো তুমি সেইটো তোমাৰ। অ কিনিলে। কিনিব পাৰা এ মানে মানা নক অ তুমি হেৰি নিক নিলেও চল কি আৰু কম্পালচৰি নহ।
অঁ চাকেটা ৰিচেণ্টলি কিনিছিলে ন ৰঙা টুথকাৰ্ট এটা। কিমান বা পৰিছে?
এটা তুমি ন্জুৰি। দুখ মানে থাক। এখন।
আৰু এই যে এই যে তোমাৰ যে। তোমাৰ কিবা বোলে তাতেৰ কিবা ডাবল সেয়া থাকে বোলে কিবা?
অ অ মানে তল লগোৱা ওৰত লগোৱা তেনে থাকে?
অ তুমি লৈছা কি না।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
তুমি লৈছা কিনা।
চুটকা
তুমি টো টিকেট লৈছা।
নোৱাৰি? তোমাৰ সেয়া কি কয় তুমি ইলেক্ট্ৰ লাইট চাইট অলমান লৈ ল'বা কাৰণ কি তোমাৰ গৰম ন বহুত? আৰু তোমাৰ কাজিও বহুত হয় হব প হেল্ল' হেল্ল'। হেল্ল' হেল্ল' হেল্ল' হেল্ল'